হেল্ল'
অ'!
শুনা পাইছানে?
অ
অ ঠিকে আছে। কি কৰি আছা?
এ ভাত বনাই আছো। ভাত বনাই আছো, মাছ ভাজি আছো ৰ।
অ কিহে দি?
আলুৰে, আলু দি বনাম মাছ। আলুৰ আঞ্জা
অ
আৰু
বাকী খবৰ ভাল?
হা
খবৰ ভাল?
কি অ ভাল দে ভাল-ভাল। তোৰ ভাল না?
ভালেই।
আৰু
কি কৰিছা এই কিতানি
ফুৰিব গলি নে নাই ক'ৰবাত?
অ আজি ফুৰিব গৈছিলো
কত গৈছিলি
এ এইফালে নলবাৰী বৰপেটা এনেকে
অ কেনে লাগছে যাই পেলাই
ভাল লাগিছে বৰপেটা সত্ৰত গলো কীৰ্তন ঘৰ সুন্দৰী দিয়া সত্ৰ
অ
আৰু ইফালে তিলেশ্বৰ দেৱালয় এখন যে আছে
আহ অ অ ভালেই। মই যাই পোৱা নাই।
অ ভাল লাগে
পাৰিলে যাম ৰ কেতিয়াবা সুবিধা লাগিবই
ইচ পাৰিবা।
তোমাৰ লোকে কি খালা এতিয়া?
একো খোৱা নাই আহোঁতেই পৰঠা খাই আহিছিলো ৰাস্তাত সেইকাৰণে ভোকে লাগে নাই চাও কি কৰো
অ
চাহ পৰঠা এনেকে
অহ দে কিবা খাবা ভোক নালাগিলো
তাকেতো ভাবি আছো অলপ দেৰিকে খালে লাগিব চাগে
অ লাগব দেই দেৰিকে খালে
উম তুমি কি খায় মাছ খাই ভাল পোৱা নেকি
হা
তুমি কি মাছ খাই ভাল পোৱা নেকি
মাছ খাই ভাল পাও মাছ ভাল পাও চ টেঙাৰ আঞ্জা বনোৱা বুলি আৰু ভাল পাও
অ গৰমতটো আৰু ভাল লাগে টেঙা
মাছে দি খাৰ অমিতাৰ খাৰ।
অ আজি আহোতে আমি ঔ টেঙা আৰু কি বুলি কয় আমৰা টেঙা সেইকেইটা দেখিছিলো কিন্তু সেই পুৰথ হোৱা নাই।
অ অ এ ঔটেঙা হেৰিতে পক সিটো ফাগুন মানতহে পকে ভালকে।
হয় নেকি।
বৰষুণ দিছে নে তোমালোকৰ ফালে।
অ বৰষুণ দিছে।
অ বৰষুণ দিলেও কিন্তু গৰম,
গৰমতো আছে অলপ,
অ গুপ গুপিয়া একদম।
দুখান দুখন দুখন ফেন দিব লাগে ৰাতি হলে।
অহ,
খুমটি নাহে ন উম বহুত
অ, সেই মাছো দেখিছিলো আজি আহোঁতে অলপ এই অলপকে মানুহ এ এটা ওলাই বহি আছিল।
অহ আহ,
সেয়ে আৰু
অলপ লৈ আহ অল অলপ লৈ আহিব পাৰলা হয় ভাল মাছ যদি।
ভালেই আছিল কিন্তু মানে মানুহটো মানে যিটো দাম কৈছে সেইটোয়ে দাম আৰু তাৰ পিছত সেই আৰু বা কিবা মানে আঠ আঠ দছটা মান মানুহে মানে বাহিৰত ৰখ আছে অলপমান কমাই দিলো ৰাখিম বুলি, আমিও কলো এনেকে, অলপ কমাই দিব বুলি মানুহটোৱে মানে নাই নাই বিকি নকৰে।
সি আৰু বেলেগত বেলেগত বেচিব বেছি দামত।
অহ ভাল আছিল জীয়া জীয়া মাছ আচিল।
এই সেনা মাছ খাবা ভাল লাগে।
উম
সত থাকে জেঠ মাছৰ,
অ সেইটো হয় এতিয়া মা, ত ওলাইছে চাগে এনেও পানী হৈছে নহয় উজান দিছে।
অ মাছ ওলাইছে বহুত জেগাতে জাগাই জাগাই ওলাইছে আৰু মাছ।
অ আজি কিবা এটা চিষ্টেম এটা দেখা পালো, পথাৰত মানে কি এটা, চাইডত মানে খেতি কৰিছে। এই পুৰা ধানৰ খেতিয় কৰিছে নেকি নহ ধানৰ খেতিয়ে চাগে এনে
ধানে হ'ব এতিয়া এতিয়া ধানে কৰে।
অ ধানৰ খেতি কৰি মানে চাইডত অলপমান জাগা এনেকে অলপমান এনেকে এৰি দিছে আৰু সেইখিনি জোগাত হয়তো মাছৰ কাৰণে মানে সেই কৰি দিছে ৰাখি দিছে।
এৰি এৰি দিছে মাছ,
আলি দি কিনে মানে মাছৰ কাৰণে মানে প সেইখিনি এক্সট্ৰাকে সেই টাইপ হৈ গৈছে।
নাই,
অ নাই উম উম
আছে।
উম। সেয়াই।
নাচাই ব এই পানী উলিব।
অ পানী বহুত জাগাত সেৰ হৈছে।
বানপানী হৈছে না বহুত জেগাতে সেইবিলাক মাছ আহিব।
তথাপি কিন্তু যোৱা বছৰত কেইবাৰ পানী মই কমেই দেখা পাইছো, মানে বৰষুণ
আমাৰ আমাৰ এতে সেই বানাৰ হেৰিত নাই মানী অসমত। বেলেগক বাহিৰ দেখা হেৰি ধুছি পানী কিছুমান জেগাত।
অ সেইটো হয় পিছে, মুম্বাইত চুম্বাইৰ বহুত বৰষুণ।
অ
এইবাৰতো মুম্বাইত বহুত বৰষুণ হৈছে।
অ কিবাকে অৰুণাচলৰ সেইটো চাইডে পাহাৰৰ কিবাকে বান চান ভাঙি গৈচি উম।
সেয়াই আৰু বৰ‌ ষুণ দিলেও তোমাৰ সেই কি বুলি কয় দিগদাৰ নিদিলেও তোমাৰ খেতি বাতি নহয়।
অহ সেইয়েটো।
আমাৰ আমাৰ হেৰি বিলাকত বৰষু গাওঁ বিলাকত বৰষুণ লাগে। চানুহতাৰ বৰষুণ নালগে তাতে বৰষুণ হৈয়ে থাকে।
অ তাতে আৰু কৃত্ৰিম বানপানী
অ তাতে আৰু পাইপখান এই কি নালাৰ পানী বিলাক ভৰ্তি হৈ থাকে না।
অ নালাবিলাক লেতেৰা বহুত।
উম
সেইকাৰণে তোমাৰ চহৰৰ নগৰত- কিছুমান বস্তু খাবৰ কাৰণে অলপমান হেৰি লাগে।
অ অ অ
মাছ ছাছ এতিয়া গাঁৱৰ পানীৰ মাছটো বেছি।
উম উম গাঁৱৰ মাছটোৰ হেৰিতটো ভাল সদটো।
উম।
বাহিৰৰ বাহিৰৰ গিলা ভাল নহয়।
উম। কিন্তু এটা কথা আজি পৰা ধৰা তোমাৰ সেই কি বুলি কয় দছ বছৰ মান আগত মানুহে বহুত চালানি মাছ খাইছিল কিন্তু, আজিকালি নাখায় কিন্তু।
খাইছিল আ, আগতে আজিকালি চালনি মাছ নাখাই কেতিয়াবা কোনবাই বেয়াকে কাচ ছাইজৰ তানে আৰু
অ সেইটো আৰু এতিয়া বিয়া বাৰুত বিয়া বাৰুত তোমাৰ এইটো বহুত মানুহ থাকে তেতিয়া বেলেগ অ। কিন্তু এনে ঘৰুৱা হিচাপে আজি আজি আগতে আমি বহুত চালানী মাছ খাইছিলো আজিকালি মানে ঘৰুৱা- চেভে কোনো মানুহে মানে ঘৰত-
আমি সেইয়েতো আমিও নাখাইছো নাখাওঁ এতিয়া আগতে খাইছিলো চালানী মাছ-
অ আজিকালি মানুহে লোকেলে খায়।
এতিয়া চাহে খালে আমাৰ অসুখে।
উম বেজি মাৰে বুলি কয়।
অ আজিকালি মাছ নহয় ৰঙালাওটে বেজি। বেজি মাৰি ৰাতি বেজি মাৰিথই না ৰাতি- দিন আকৌ হেৰি মাছটো কি লাওটো ডাঙাৰ হৈ থাকে।
অ অ
নে এতিয়া সেই আমিতো গম নাপাওঁ আমি সেই বেজি দিয়ে লাবৈ খাব লাগে।
তাৰ পৰা বহুত অন্য হয়। আমাৰ বেমাৰ আজাৰ বেছি হৈ যায় সেইকাৰণে।
আৰু এইগিলাক কি জানা চবতছে ভাল একদম ভাল কামটো হ'ল। এই যে তুমি অকনমান জাগা থাকিলেও তোমাৰ- মানে যদি ঘৰতো চোতাল তোতাল আছে বেলেগে- অলমে মানে যিখিনি আৰু অলপ অলপ যি- লাগিলে এটা বা দুটাই লাগক নিজৰ চব্জি যদি নিজে হে কৰি খাব পৰা যায়।
ঘৰৰ ঘৰ কৰা খেতিতো ভাল আৰু সাজ,
ভাল অ মানিলে মানে কি এনেকুৱা নহয় যে বহুত হ'ব লাগিব। মানে ধৰা কিবা এটা কৰিলা লাগিলে চাৰ চাৰিটাই লাগক। কিন্তু মানে নিজৰ খেতিৰ বস্তু আৰু
সেইখিনি খালি অন্যায় নকৰে আমাৰ।
উম।
কম কমকৈ হ'লেও ঘৰত কৰিবই লাগে খেতি কাম। উম অ আমাৰ মানুহ বিলাকে হোৱা হৈগিছে না খেতি নকৰে কিনবা পাই। সাৰ দিয়া বস্তুবিলাক আনে ঘৰত আনি পিলাই থলি পচি যাব সেই পৰা বেমাৰে, হৈছে বহুত মানুৰ,
সেইটো হয়।
উম,
খেতি কৰিব লাগে অলপ হ'লেও নিজৰ কাৰণে হ'লও।
লাগে।
এতিয়া যাৰ একদমেই জাগা নাই।
অ, আমি এতিয়া ভাবছো ৰবা অলপমান পালে এইবাৰ খেতি কৰিম আৰু কিবা কাৰানি আলু পিঁয়াজ জিকীয়া সেইগিলাখান দি দিম জ্বলা
অ, তোমালোকৰ পাৰি তোমালোকৰ জাগা আছে ন।
অ, সেইকাৰণে সেইখিনি কৰিলে আৰু এই খাৰ দিয়া বস্তু খাই বেমাৰ হৈছে সেইটো লোকেল বস্তু আকৌ অন্যায় নকৰে।
আৰু তুমি চাবাচোন মানে তুমি যেতিয়া নিজৰ ঘৰতে বনাই কিনে মানে, সেই কৰিবা কেৰাহীটোত যেতিয়া- বিৰিবা নহয় লগে লগে মানে ভাজা যায় বা হেৰি হৈ যায় একদম খাই সোৱাদটোৱে বেলেগ,
সদ বেলেগ বজাৰত আনা বস্তু তোৰ জিকা টিকা আনিলি। দু লগে দুদিন মান থোৱাৰ পিছতে পচি যায়। পচিও যায় আৰু এতিয়া। তিয় বিলাকো সেই পচি থাকে শাক দি বহুত সেইবিলাক আনে। খাৰ খাইহে আছো এতিয়া বেলেগতো খোৱা নাই ভাল বস্তু। এই বিষা ন আছে আমাৰ এতিয়া
হয় কিন্তু কথাটো একদম শুদ্ধ কথাই কৈছা। ভাবিলে ভয় লাগি গে তা বস্তুতো সেইকাৰণে আজিকালি বেমাৰ আজাৰ বেছি।
আজিকালি মানুহ বিলাক এই অকমানণ্য হৈছে কাম কৰিব ইচ্ছা নকৰে।
সেইকাৰণে এই সাৰ দিয়া বস্তু খাইছে বেমাৰ হৈছে।
অ, চব বস্তুতে মানে মানুহক আজিকালি তোমাৰ সহজ সহজ পদ্ধতিটো বিচাৰে আৰু পইচা দিলো কিনি আনিলো সেনেকুৱা।
চব এলেহুৱা হৈ গৈছে না মানুহবিলাক কাম কৰবা নোখোজ হা,
কিন্তু যদি ভাবিছোৱা বহুত অস্ত্ৰৰ দৰকাৰ নহয়। টো অলপমান ভালকে একদিন কৰিলেই হৈ যায়।
অ অ সেইয়েতো অলপ কষ্ট কৰিব লাগ ব আমাৰ মানুহ বিলাক আজিকালি কষ্ট নকৰেই। বজাৰত পাব কিনি আনিব খাব কিন্তু কি হ'ব সেই পৰা আমাৰ বেমাৰ বেছি হৈছে। খাদ দিয়া হে খাই খেই উম,
টো তেনেকুৱা। আজিকালি তোমাৰ পানী পৰ্যন্ত উম, হয় হয়।
বতাহ বতাহ খাবা লাগিলাক পতা খত বটি নাখায় মিক্সিটোত বটবো। কিন্তু পটাত বতাৰ সতটোয়ে বেলেগ।
অ। সেইটো হয় বাৰু সেইটো বাৰু এটা সেইটো অলপ বেলেগ কথা বাৰু এট- ত বাৰু তোমাৰ অলপ সহজ হ'ব কাৰণে মানুহে সেইটো কৰিছ- সেইটো বেলেগ বাৰু তেন্তে তোমাৰ অ, সেইটো অলপ বেলেগ অ অ উম, কিন্তু
সানা কষ্ট কৰিছিল বহুত।
অ, সেইটো অলপ বেলেগ আৰু কিন্তু এটলিষ্ট খানা খিনিও যদি নিজৰ ধৰণে খাব পাৰি ভাল।
অ অ
সেইয়ে ঠিকে আছে ব
অ অ দে।
ৰবা মই কৰি আছো ৰ'বাচোন অকণ মান ৰবা।
আইয়, দে।
আছাতো ন।
অ।
অ ৰ'বাচোন মই কৰি আছো ৰ'ব অকমান দুই মিনিট সময় দিয়া।
হ'ব দিয়া।